হেল্ল'
কি কৰিছা
আছো ৰ'বা তুমি
ময়ো আছো ৰবা ব্ৰেকফাষ্ট কৰিলা
ময়ো কৰিলোঁ ৰ'বা জাষ্ট কৰি উঠিছোঁ তুমি
মই কৰিলো ৰবা দেৰিয়ে হ'ল মই কৰা
মোৰো দেৰি হৈ হৈছে মানে ব্ৰেকফাষ্ট কৰাৰ মানে ৰাতিপুৱা অলপ বাহিৰত ৱৰ্কআউট কৰিব যাও তাৰপিছত আহি কাণে খোৱা তাৰপিছত বাচন ধোৱা, এনেকেই টাইম যায় আৰু
সেইটো আমাৰো হয় ৱৰ্কআউট কৰিব মই ৰাতিপুৱা নাযাও দিয়াচোন মই গধূলি যাওঁ ৰাতিপুৱা উঠি কাম-চাম কৰি আৰু খোৱা, সেইটোয়ে আৰু
সেইটো এটা ৱৰ্কআউট হৈ যাব এতিয়াতো একো নাখাও, ক্য়ুকি ইমান বস্তু খালো পুৰি, ঘুগ্নি, মিঠাই। ভাত, চাহ, সেইকেইটা খাই কাণে এতিয়াতো বৰ্তমান পেট ভৰি আছে আৰু। পিছত চাওঁ পিছত ভোক লাগিলে আৰু খাম। চানা-কেঁচা চানা খালো।
অ
সেনেকেই হ'ল আৰু, তুমি?
মই এতিয়া মানে দুপৰীয়া কি বনাইছে চাব লাগি ব দুপৰীয়াহে খাম আৰু এতিয়াতো ব্ৰেকফাষ্ট কৰিলয়ে ন অ দুপৰীয়া এতিয়া চাগে সেইয়ে মায়ে দালি, আ ভাজি, সেনেকে কিবা কিবি বনাই গৈছে চাগে। সেইখিনিয়ে আৰু খোৱা যাব। এতিয়া নাখাও টাইম আছে, আমাৰতো কব গলে তিনিটাই বাজে দুপৰীয়াৰ টো খাওঁতে-খাওঁতে।
অ', দেৰি হয় ন। উম। আমাৰো এনেকা, কেতিয়াবা চাৰিটা বাজি যায় কেতিয়াবা খাওঁতে-খাওঁতে পাঁচটা হৈ যায়।
এতিয়া মানে আমি, এতিয়া আজি ঘৰত আছো যে ঘৰত থাকিলে অলপ সোনকালে হোৱা যায়। যেতিয়া ঘৰত নাথাকো, তেতিয়া মানে এনেকুৱা হয় দুপৰীয়াৰ খানাটো মানে একেবাৰে ৰাতি খাওঁ। সেনেকুৱাকে, আৰু কেতিয়াবা মানে কি গধূলি ছয়টা, কেতিয়াবা পাঁচটাত, সেনেকুৱাকে খোৱা যায়।
অ', দেৰি হয় মানে। আমাৰো এনেকা যে উম, দেৰি হয়ে, বা যেতিয়া নাথাকে মানে বা কাম কৰে ন, যে বা আহিলে আকৌ তাৰপিছত ছত আমি খাওঁ, একেলগে আৰু ইমান গৰম দিয়ে দিনত ভোক নালাগে জল্দি।
সেইটোৱে। মানে পানী খাই খাইে মানে পেট ভৰি যায় আমাৰ সেইটো কাৰণে ভোকে নালাগে
আহ সেইয়ে উম একচেলি সেইটোৱে পানী দিয়ে পেট ভৰি যায় সেইকাৰণে ভাত খাবলৈ ইচ্ছা নাযায়
সেইটোোৱে
উম
গৰম দিনত আৰু ভোক লাগিবহে লাগে বেছি
অ ঠিক কৈছা
কিন্তু ঠাণ্ডাৰ দিনতহে বেছিকে ভোক লাগে গৰম দিনতহে কমকে খোৱা যায়
এইটোো চব সদাই থাকে মানুহৰ আৰু বৰষুণ দিব যেন বতৰ পৰি আছে কিন্তু গৰমে পেলাইছে
ৱেডাৰ ৰিপৰ্টত মানে দে পাই আছে যে দুই দিন পিছত মানে অলপ ঠাণ্ডা পৰিব মানে বৰষুণ চৰষুণ দিব সেনেকে দি আছে এনেকুৱাকে মই বহুত দিন পাই আছো কিন্তু মানে আজিলৈকে হোৱাই নাই বুলি কব পাৰি এনেই মানে নামতহে দিয়ে কিন্তু আমাক মানে বৰষুণটো নাহেই মানে
সেইটো। বহুত সেই মানে দিগদাৰ।
সেইটোয়েতো।
এ কেতিয়াবা বৰষুণ দিয়ে কিন্তু এনেই ৰাতি অলপ হৈছিলে বৰষুণ।
আজি।
অঁ',
গম পোৱা নাই মই। মানে মই ফুলে আৰু মানে গমেই নাপাওঁ। কি হৈ থাকে দুুনিয়াত গমেই নাপাওঁ।
মানে ৰাতিপুৱা মানে মই উঠিছিলো তেতিয়া দেখিছিলো অলপ বৰষুণ মানে দিছিলে তিতি থাকে ন বাহিৰত।
অ-অ,
সেইটো কাৰণে গম পাই বৰষুণ দিছে ইমানো দিয়া নাই আৰু মানে অলপ দিছে। একদম মনত গৰম পেলাবৰ কাৰণে।
উম হ'লেও অলপ ঠাণ্ডা কিন্তু ৰাতি অলপ ঠাণ্ডা আছিল। আমাৰ ইফালে অলপ ঠাণ্ডা আছিল। আৰু পাহাৰ এৰিয়াত অলপ ঠাণ্ডা পাইয়েই।
এতিয়াতো ৰ'দে দিলা আ অলপ-অলপ। এতিয়াতো ৰ'দেই দিলে অলপ-অলপ।
সেইটোৱেতো।
ওৱেদাৰটো পুতুকে চেজন্ট হয়। সেইটো।
ঠাণ্ডা নিদিয়ে।
শ্বিলং ঠাইডে ভাল মেঘালয়, শ্বিলং সেইকেইটা জেগা ভাল আৰু।
শ্বিলঙত নহলেও মানে মানে মেঘালয়ৰ ওচৰত মানে কি অসমতে হ'লেও মানে মেঘালয়ৰ ওচৰত যদি অলপ হলা হয় আমাৰ ঘৰটো।
তেতিয়া ভাল হল হয়।
সেইটোয়েতো গুৱাহাটীৰ এইখিনিত আছোৱে আৰু অলপ যদি তাৰ লকে গৈ পালো হয়।
অ', তেতিয়া ঠাণ্ডা পালো হয়।
সেইটোৱে হ'লেও ঠিকে আছে এইখিনিত আমাৰ এইখিনিত কিন্তু ইমান গৰম নাই। অলপ কম বত তা আহি থাকে যে পাহাৰৰ।
হাৱা বতাহও নাই ইমান। হাওৱা বতাও ইমান নাই আৰু। কব গলে অলপ চলপ আছে ।
ঠাণ্ডাৰ দিনতহে বেছি বতাহ দিয়ে।
উম।
গৰম দিনতহে দিব লাগে, উল্টা হয়।
সেইটো বাকী আৰু কি, চচিয়েল মিডিয়া চলোৱা নে?
আজি আজি ইমান চলোৱা নাই ৰবা।
বেছি চোৱা নাই আৰু অলপে ন?
আজি বেছি চোৱা নাই চোৱা যাব ৰবা, কাৰণ আজি ঘৰতে থাকিম ন। সেইকাৰণে। ঘৰত থাকিলে চোৱা যায়। এনেই আৰু টাইম পাছৰ কাৰণে, উম বাহিৰত গ'লে নাই ন যায়। সেইটো চবৰে হয়, ঘৰত থাকিলে, গোটেই নেট খিনি শেষে হয় একেবাৰে।
অ ঠিক কৈছা।
কিন্তু বাহিৰত বা ধৰি লওক কলেজতে গ'লো তেতিয়াহলে নহয়।
ইমান নহয় অ।
পিছে এতিয়া কি কৰি আছা? উ
আছো এতিয়া বহি আছো আৰু।
কাম চাম কৰা হ'ল?
অহ হৈছে, তোমাৰ?
হোৱা নাই, কৰিম আৰু লাহে দিহে। আছোৱে যেতিয়া ঘৰত দিনতটো।
অ শ্ল'লি শ্ললি কৰিলে হ'ল আৰু।
মানে ইমান গৰমত কৰিব মন নাযায়।
উম। অ ভালো নালাগে ন, ইমান ভাবো যে অলপ। দেৰিকে কৰিম
সেইটোৱেটো আৰু পিছৰ লৈকে কিন্তু এলাহ লাগে।
বাকী চবে ভালে আছেনে?
আছে আছে চব কামত গৈছে।
উম অকলে আছে চাগে? কে ন?
নাই আছে, ভণ্টিজনী আছে। কলেজত মানে যোৱা নাই।
ছুট্টি আছে নেকি
হোম
ছুটি আছে
নাই নাই কলেজ যোৱা নাই আজি আৰু
অঁ
আজি আৰু শনিবাৰ ইমান ক্লাছো নহয়
অ সেইকাৰণে ঠিকে আছে এই গৰমত ক'ত যাব তাই
সেইটোৱে তু কম গৰম নেকি লাগিছে নেকি বাপৰে
ঠাণ্ডা পানীত জাপ মাৰি দিব লাগে এতিয়া গা ধুই আহিছোঁ তথাপিও অলপ গৰম গৰম ভাপ লাগি আছে
গা ধুলেও মানে কাম নাই আজিকালি এবাৰ নহয় বহুতবাৰ গা ধু কিব লগা যেন হয় মানে মিনিটৰ মিনিটত মানে গা ধুয়ে থাকিব লাগে
সেইটো
পাৰিলেতো মানে কি এটা টেংকিত হ বৰফ
অ সোমাই থাক, তাৰ পিছত নেক্সট, দে মেডিকেলত সোমাই থাক
উমহ হে
এনেকা ই হ'ব আৰু,
সেইয়াও কৰিব লাগিব। এই গৰমৰ পৰা সেইটোয়ে অপচন আছে ভাল
তাতে সোমাই থাক, তাৰ পিছত নেক্স ডে মেডিকেলত সোমাই থাক বাচ চব ঠিক হৈ যাব।
এহ
আৰু, আজি কি ভেজ খাবা নেকি?
আজিতো শনিবাৰ, আমাৰ ঘৰতটো ভেজেই চলে শনিবাৰে।
অ পুৰা পিয়ৰ ভেজ ন
উম
উম নহৰু খোৱা নে এনে
এনে খাওঁ, কিন্তু মানে আ শনিবাৰ, মঙ্গলবাৰ আৰু বৃহস্পতি বৃহস্পতিবাৰে এইকেইদিন মানে নচলে আৰু বাকীকেইদিন চব চলে। তোমালোকৰ?
আমাৰো মানে শনিবাৰে ভেজ ভেজ চলে আৰু, সেইটো বেলেগ কথা মই কেতিয়াবা বাহিৰত থাকিলে খাই দিওঁ
অ, চেম মোৰো তেনেকুৱাই মই ইমান নামানো। কিন্তু বাকী ঘৰৰ মানে চবেই মানি থাকে।
পোৱাৰে বাহিৰত গলে ননভেজ, খাই দিওঁ মই।
কত বাহিৰত গ'লে মানে কি তুমি আৰু ভেজ খাই মানে মন, মানে লগ লগৰ কেইটাৰ লগতে গ'লা? ল গৰকেইটাই মানে চব অ নন ভেজ খালে তুমি অকল ভেজ খাব পাৰিবা নেকি তাত হয় নে নহয়।
সেইটো নোৱাৰি দিয়াচোন হেনেকেষ
সেই তে দিয়া হ'ব। এতিয়া ৰাখিছো এতিয়ালৈকে।
অ দিয়া ঠিক আছে। অ ঠিক আছে দিয়া।